অঁ
কি কৰিছা?
আছো আছো তুমি?
মইয়ো আছোঁ ভালেই।
অ পৰীক্ষা শেষ হ'ল নে নাই?
পৰীক্ষা কালি শেষ হ'ল।
অঁ।
আৰু তোমালোকৰ? ভালেই হ'ল, বেয়া হোৱা নাই খালী আৰু অকণমান পঢ়িলে আৰু ভাল হ'ল হয়। এতিয়া এতিয়া, যেতিয়া অঁ, তোমালোকৰ কেতিয়া শেষ হ'ব?
আমাৰো শেষ হ'ল। আমাৰ হ'ল তিনদিন- চাৰিদিন মান হ'ল শেষ হোৱা।
অঁ।
অ, শেষ হ'ল, এতিয়াতো বন্ধ বাৰু।
অঁ, এতিয়া বন্ধত কি প্লেন, বন্ধত কি কৰিম বুলি ভাবিছা?
একোতো তেনেকুৱা ভবা নাই এইকেইদিন শোওঁতে গৈছে।
অঁ।
পৰীক্ষা ভাগৰ মাৰোতে গৈছে।
অঁ, অঁ, এতিয়া আকৌ এইখন বিশ্ববিদ্যালয়তে পঢ়িবানে তুমি?
সেইটো ভাবা নাই ভালকে। পঢ়িম চাগে কাৰণ যিহেতু আকৌ হ'ব।
অ, মই যদি বেলেগত পাওঁ। তেতিয়া চাগে যাবও পাৰোঁ। চাওঁচোন কি হয়।
অ, তাকে একো ক'ব নোৱাৰি ন, ইমান মানে বস্তুবোৰ ঠিক হোৱাই নাই।
অঁ, আৰু তোমাৰ লগৰবিলাক থাকিবনে?
লগৰ কোনোবা- কোনোবা থাকিব, কোনোবা- কোনোবা যাব, মানে কাৰো কোনো ঠিকনা নোহোৱা নিচিনা হৈছে।
অঁ, অঁ।
এনেকে বাকী পৰীক্ষাবোৰ আহ, কেতিয়া শেষ হ'ল বোলে, যোৱাকালি?
যোৱাকালি অঁ, যোৱাকালি শেষ পৰীক্ষা। আমাৰ পাঁচখন আছে।
অ, অ আমাৰো পাঁচখনে।
অঁ, এইবাৰ যোৱাবাৰতকৈ
আমাৰ পঞ্চাছ মাৰ্কছৰ, কিছুমান চল্লিছ। বেলেগ বেলেগ পেপাৰ বেলেগ বেলেগ, হেৰি নম্বাৰৰ। দিয়ে আৰু। তোমালোকৰ?
আমাৰো কিছুমান পঞ্চাশ, এনেকুৱা চল্লিশ, কিছুমান থাকে ষাঠি, ধৰা প্ৰেক্টিকেল থাকে। থকা নাথাকাক লৈও কথা আহে।
অঁ, ঠিকে আছে। আৰু কি কয়, তাতে গৰম কেনেকুৱা আজি?
গৰম আজি বৰ বেছি নাই, অকমান ঠাণ্ডা পৰিছে, কিন্তু আগৰ কেইদিন বহুত গৰম পালো।
হেল্ল'।
অ, শুনিছা?
অ, কোৱা?
অ, বোলো আজি অকমান ঠাণ্ডা পৰিছে। আগৰ কেইদিন বহুত গৰম আছিলে।
অ, বৰষুণ দিছিলে নে কালি?
কালি আহিছিলা নেকি অকমান, তাতে কেনেকুৱা?
অঁ, কালি বৰষুণ দিছিলে, এতিয়াও দিব চাগে। সেনেকুৱা কৰিছে বতৰটো।
অ, এইপিনে আকৌ বৰষুণৰ নাম নাই, কিন্তু হেৰি এই বতৰটো ইমান মানে গৰম নাই। বাকী, ঘৰৰ চবৰে ভালনে নাই?
অঁ, ভাল। তোমালোকৰ?
আছে, আছে, চব ঠিকেই।
অঁ, আৰু কি কয়, কি আজি ৰাতিপুৱা কি খালা?
ৰাতিপুৱা চেণ্ডউইচ। তুমি?
অঁ, মই ভাত খালোঁ।
অ, অ, অ, ঠিকে আছে। তোমাৰ কি প্লেন পিছে, পৰীক্ষা শেষ হ'ল এতিয়াতো ফ্ৰী!
এতিয়া লগৰ আহিব চাগে, ফুৰিবলৈ। তে চাওঁ য দি আহে তাহতি।
অ, অ, ঠিকেই আছে। বৰো লাগে, কলেজ নাথা কিলে। আছে, আছে, তাই ঠিকে আছে। আজি অকমান ভালকে আছে, এইকেইদিন বহুত গৰম পাইছে।
গৰমৰ কাৰণে অঁ। এই এ চিত শোৱে নে তোমালোকৰ লগত, নে তোমা
অ, নাই এ চিত শুৱে, এ চি দৰ্জা খুলি সোমাই যায়।
অ।
গম পাবহে পাই কি চলাইছো! লগে-লগে মানে এ চিত সোমাই।
অ, লিঅ'ও আছে, শুই আছে এতিয়া। বতৰটো ঠাণ্ডা কাৰণে অলপমান আৰাম পাইছে। উম।
বাকী!
আৰু, আৰু কোৱা? কিবা নতুন!
ক'ৰবাত ওলাবা নেকি আজি!
আজি এপিনে যোৱা কথা আছে, কিন্তু এতিয়া যদি আকৌ বৰষুণ দিয়ে, তাক তাকেই অলপমান ৰৈ দিছোঁ।
তাকে, বৰষুণটোৱে খেলি-মেলি কৰে।
উম, আকৌ বৰষুণ দিলে বানপানী হৈ যায়।
অ, মানে ওপৰৰ বৰষুণতো ঠিকেই আছে ঠাণ্ডা পেলাবলে, কিন্তু তলত যে পানীটোৱে বহুত অশান্তি দিয়ে, গাড়ী-চাড়ী নচলা হৈ যায়।
উম, সেইটোৱে, অকণমান ৰৈ চাই লৈছোঁ।
অঁ।
উম।
ক'ত ওলাবা, কেফে নে কি! কেফেও বহুত হৈছে নহয়!
অঁ, কিন্তু অলপমান ফেঞ্চি পিনে কাম আছে, তালৈ যাম চাগে, দুটামান বস্তু কিনিবলৈ আছে। বতৰটো বেলেগ হোৱাৰ কাৰণে মানে মোৰ গাটো ইমান ভাল নহয়।
অঁ, অশান্তি লাগে, এনেকুৱা হ'লে।
অ, কাঁহ, চৰ্দি হৈ যায় পতকে।
অ, কিন্তু মই গৰমৰ দিন বেয়াই পাওঁ। মানে ঠাণ্ডাটোয়ে ভাল লাগে।
অ, একে।
উম।
উম।
অ, হ'ব ৰ'বা, মই আকৌ ফোন কৰি আছোঁ।
অঁ ঠিক আছে।
অ।
ওম